অহ', ধৰিছ।
অহ', কোৱা?
অহ', কি কৰি আছিলা?
এই চাহ খাই আছো ৰবা।
অহ', হেৰি কি বুলি কৈ। ক'ত গৈছিলা?
মই মন্দিৰলৈ গৈছিলোঁ আজি আমাৰ ঘৰৰ পৰা অকণমান দূৰত তিনি চাৰি কিলোমিটাৰমান দূৰত এখন বজাৰ আছে বহৰী বজাৰ বুলি।
অহ',
তাতে এটা ডাঙৰ ৰাম মন্দিৰ আচিল বহুত পুৰণা মন্দিৰ। মানে মঙগলবাৰে- মঙগলবাৰে তাত তাতে ৰাম- ৰামৰ পূজা হয় আৰু তাতে পূজা হয়। অহ', ৰাতি। পোৱা কৰে এৰবা আৰু আবেলি এবাৰ কৰে। ম কেনে তাতে গৈছিলোঁ। মন্দিৰলৈ
অহ ', গৈ গলে ভাল লাগে মনটো অলপ পবিত্ৰ - পবিত্ৰ লাগে ন।
কাৰণে হ'লেও অকণমান।
অহ', - অহ', হয় দিয়া মাজে সময়ে যাব লাগে মন্দিৰত ভাল লাগে। উম', মইও কামাখ্যাত গৈছিলোঁ বাৰু বহুত দিন হোৱা নাই।
যাব পাৰো ৰবা কামাখ্যা অম্বু অম্বুবাচী মেলাত যাব পাৰোঁ, ৰবা মই।
কিন্তু অম্বুবাজিত বহুত ভিৰ হয় দেখোন বহুত ভিৰ হয় যাব পৰা অৱস্থা। সাত না থাকেই উম আৰু হেৰি নাযায় নহয় তোমাৰ মানে হেৰি তাৰ পৰা আহি যাব পাৰা নে নোৱাৰা নোৱাৰো তাৰমানে খোজকাঢ়ি যাব লাগে অম্বুপাচীত। বুজিলা। অঁ এতিয়া আমাৰ কিন্তু বাইদেউ হতে জাই থাকে ই বাৰু। মই কিন্তু যোৱা নাই মই ইমান মই ইমান ক। অঁ সিহঁতে খোজকাঢ়ি যায়। এ মানে তাতে তাৰ মানে গাড়ী নিবই নিদিয়ে বুজিলা এয়া খোজ খোজকাঢ়ি গলে কিমান সময় লাগে। তুমি জানাই। আৰু মই নোৱাৰোঁ তাৰমানে।
এনেই যদি তোমাৰ এক ঘণ্টা লাগে সেইদিনা আৰু দুই তিনি ঘণ্টা
অ বহুত লাগে বহুত মানুহ হয়। বহুত ভিৰ হয়, আৰু তাতে তুমি হেৰিও হয় মোৰ বাইদেউ কৈছিলে ওচৰত তাৰমানে ভোক লাগিলে বা গৰম লাগিলে একো নোপোৱা বুজি পালা। এ তাৰ মানে, অ প বা এতিয়া যতে সিহঁতে বিলাই থাকে যে পলাই থাকে মানুহ বিলাকে সেইবিলাকত দিব কিন্তু এনি টাইম তোমাৰ হঠাৎ ধৰা পানী পিয়াহ লাগিল তাৰমানে দোকান চোকান চব উঠাই দিয়ে বুজিলা উঠাই দিয়ে এতিয়া কৰবাত কৰ'বাত পাবা য'ত নেকি মানে মানুহে যে দি থাকে যে এনে বিলাই এই পুণ্য হোৱাৰ
আমাৰ ব আমাৰ গাঁৱৰ পৰা এজনী তিৰোতা প্ৰত্যেক বছৰে তাতে যায় হাঁ অ অম্বুবাচী মেলা গলে এই তিনিওজনীয়ে মানে দুই বস্তা মানে মানে বস্ত ভৰি ভৰি আনে মানে খাদ্য বস্তু ভৰি আনে দুই বস্থা তোমাৰ তোমাৰ চিৰা হওক মুড়ি হওক হা এই আৰু কিবা কিবি তাতে বিলাই থকা নয় ধান দিয়ে নাই একদম মানে মাথাত দুটা বস্তা লৈ আহে একদম মানে এনেকুৱা প্ৰতেক অ বুতুলি বুতুলি মানে আনে তাৰ পৰা মান মন্দিৰত
অ আচ্ছা
নি ইমান
অ মাৰোৱাৰী বিলাকে বহুত দান কৰে মানে পুণ্য হয় যে
উম আহে মানে, বহুত দূৰৰ দূৰৰ পৰা আহে, তাতে মোৰ দেউতাই দেউ তাই গৈছিলে এবাৰ তাত। তাৰ কিন্তু লেট
অ' সেইটো হয়। অ' মানে দূৰৰ পৰা যে মানুহ আহে, সেইকাৰণে কিছুমান লেতেৰা কৰি থৈ দিয়ে।
লেতেৰা কৰি দিয়ে তাতে।
মোৰ মন যায়। কিন্তু, মোৰ কাৰণে, ইমান খোজ কৰা সম্ভৱ নহয়। জানাইতো মই কিমান দুৰ্বল। কিছুমানে পাৰে আৰু আমাৰ ভিন দেহত যায়। অ' মই নোৱাৰো ইমান খোজ কাঢ়িব। এ' কেতিয়াবা সময় সুবিধা পালে বাইকেৰে যাব লাগি গাড়ীৰে
যাব, যাব পাৰিলে ভাল। কিন্তু, এই মেলাৰ সময়ত মানে, বহুত সাধু সন্যসী ক' ক'ৰ ক'ৰ ক'ৰ পৰা যে সাধু সন্যাসীবিলাক আহে বোলে হিচাপ নাই বোলে। অগণন মানুহৰ ভিৰ। ভক্তৰ অগণন মানে, অজস্ৰ ভিৰ আৰু।
উম, মেলাৰ সময়ত যোৱাটো নহ'ব। সেইটো আৰু কোন তাৰিখেনো?
সোমবাৰৰ পৰা হ'ব। একৈশ তাৰিখৰ পৰা হয় নেকি!
অ' সোমবাৰৰ পৰা। তাৰমানে, সোমবাৰৰ পৰা আমি মন্দিৰত যাব নোৱাৰোঁ।
অ' সোমবাৰৰ পৰা মন্দিৰত যাব নোৱাৰাঁ। তিনিদিন থাকে নেকি, তিনিদিন নে চাৰি দিন কিবা তেনেকে থাকে।
অ' জানানে যে, এইটো চাৰিদিন বুলি নে সাতদিন আকৌ
সাতদিন। মানে, মেইন পূজা তিনিদিন হা!
অ'। নে মন্দিৰ যে সেৱা কৰিব নাপায় এইটো, তিনিদিন ন। অ' অ' অ' অ' আচ্ছা।
এই যে মানে, এই যে মহিলাবিলাকৰ যে মানে, মাহেকীয়া যে হয়। হা! মানে, দেৱীৰৰ সেই এইটো মানে মাহেকীয়া মানে হয় যিটো কয় সেইটো
কিন্তু, এনেই তাৰমানে মন্দিৰত যিটো যাব নাপায়, এইটো তিনিদিনেই যাব নাপায়।
অ' হয়, তিনদিন যাব নাপায়, তিনদিনৰ পিছত দুৱাৰখন খুলি দিয়ে। মানে সাতদিনলৈ মেলা অ নহয়, কিন্তু মেইন মানে পূজা যিটো মানে মেইন যিটো হেৰি বস
এই যিটো পূজাৰীয়ে পূজা নকৰে তিনদিন নে বেছি দিন, পূজাৰীয়ে যিটো পূজা নকৰে।
নকৰে এই তিনিদিন একদম সম্পূৰ্ণ বন্ধ থাকে কামাখ্যা।
অঅঅ। কিন্তু কামাখ্যাত গ'লে মনটো ভাল লাগে কিন্তু,
ভাল লাগে ভাল লাগে বহুত ভাল লাগে মানে মানুহৰ অজস্ৰ থোৰা বাত এনেও। মানুহ বুওওম একদম। ভিৰ হৈ থাকে।
উম, ' কিবা এটা নাজা যাৰ নগোৱাৰ পিছত কিবা এটা টেনচন চেনচন যোৱা যেন লাগে ন। সেইটো আৰু
ভাল লাগে।
সেইটো আৰু ফুচ।
আজি মইয়ে এজনীয়ে মানে মন্দিৰত যোৱাৰ সময়ত।
অ।
এই এজনে একেলগে কাম কৰা আগতে মই এন-জি-ও ত কাম কৰিছিলোঁ যে, তাইও এন- জি- ও ত কাম কৰিছিলে।
অ অ।
বহুদিন লগ পোৱা নাই আজি দুবছৰ ধৰি মানে তাইৰ লগত সংযোগ নাছিল। মানে এন-জি-ও ত কামটো আমাৰ শেষ হৈ গ'ল। বা, আহ্ অকলে মানে। তাই আৰু আ আঁতৰি গ'লো আৰু হা। তাৰপিছত আজি দু দুবছৰ পিছত মন্দিৰত লগ পালোঁ, তাইক লগ পাই ভাল লাগে আৰু কথা বতৰা কলোঁ হা, ম তাইৰ বিয়া ঠিক হৈয়ে আছে। আছিল এটা ল'ৰা এটাৰ লগত মানে অসম বেটেলিয়নত কাম কৰিছিল অসম পুলিচ অসম বেটেলিয়ন কিবা হা তাৰ ঘৰত ক'লে আজিও কলে তাই বোলে বিয়াখন বোলে এতিয়া বোলে ভাঙি গ'ল হা হুম। মানে ছোৱালীজনী ইচ ছোৱালীজনী আছিল বঙালী। আৰু ল'ৰাটো আমাৰ অসমীয়া ল'ৰা হা।
অঁ, আচ্ছা।
পিছত মানে কি, প্ৰথম অৱস্থাত ছোৱালী টোৰ মাক দেউতাক মানে ঘৰখনে অসমীয়া ল'ৰা তাতে বিয়া দিব ইচ্ছা কৰা নাছিল।
অঁ, ছোৱালীটোৱে দিব বিচৰা আছিলে।
ছোৱালী তোৰ মাক দেউতাকে প্ৰথমে দিব ইচ্ছা কৰা নাছিল। ত' অসমীয়া ল'ৰা তাত অসমীয়া ঘৰত, কিন্তু আমাৰ ল'ৰাটোৰ মানে মাক দেউতাকে বোলে সদায় বোলে সি মানে তাইক বোলে কৈ থাকে, কেতিয়া বিয়া হবি সিহঁতৰ মাক দেউতাকক কৈ থাকে কেতিয়া বিয়া দিবি হা এগী আছিল প্ৰথমতে হা, সন্মতি প্ৰথমতে আছিল হা, প্ৰথমতে সিহঁত তেয়া বোলে এইবলাক এই ইহঁতক বোলে মানে মানে-মানে জোৰ কৰি মানে কৈ থাকে আৰু হা। ফৰ্চ কৰি থা আছিল হা, কেতিয়া বেয়া দিবি কেতিয়া হবি হা। পাছত-পাছত মানে তেওঁলোকে কওঁতে কওঁঁতে বোলে ছোৱালীৰ মাক দেউতাকে মান্তি হ'ল। হা হ'ব দে অসমীয়া তাতে বিয়া দি দিম বিয়া দি দিম হা একো নাই, পাছত কি হ'ল সিহঁতে আৰু মানে চোৱালীটোৰ মাক দেউতাকে মান্তি হোৱাৰ পিছত এতিয়া ওলোটা হৈছে এ এতিয়া বোলে ল'ৰাৰ মাক দেউতাক বোলে অমান্তি হৈছে, আমি বঙালী ছোৱালী নানো।
সিহঁতে আৰু বেলেগ ঠিক কৰিলে নেকি। ইহঁতে ত কথা নিদিলে ন নে আকৌ কাৰোবাক ঠিকে কৰিলে।
তাই ক'লে কি প্ৰথমতে আমাৰ ঘৰৰ মানুহে মানা নাছিল আমাৰ ঘৰৰ মানুহ কিবাকে মনালো মনাৰ পিছত সিহঁতৰ ইপিনে ঘৰৰ মাক দেউতাকে নামানে, ইপিনে আৰু
অঁ, নাইবা এইটোও হ'ব পাৰে ধৰা ইমান দিন মানা নাই, সিহঁতেও বেলেগ চাই থাকিলে ছাগে।
অঁ, সেইটো হ'ব পাৰে পিছত হয় মানে কলে নেকি, হ'ব পাৰে- হ'ব পাৰে- হব পাৰে, আৰু ল'ৰাটো চাকৰিয়াল ল'ৰা ত' ছোৱালীৰ অভাৱো নহয়
অঁ, চাকৰিয়াল ল'ৰাৰ কাৰণে অভাৱ নহয়, আজিকালি জানাই টো কেনেকুৱা যুগ হৈছে। এইটো হয় বাৰু। ৰিকি গভমেণ্ট চাকৰি কৰে।
কিবা অসম পুলিচৰ, ভাল চাকৰি।
অঁ, সেইকাৰণে ল'ৰাৰ কাৰণে ছোৱালীৰ অভাৱ নাই, সেইটো কাৰণে
বেয়া লাগিল তাই কথাখিনি শুনি হাঁ এই যে মানে কি হ'ল এই তোমাৰ এই যে কিবা যে এটা যে এই মানে বিয়াৰ আগে আগে এটা যে কিবা এটা যে বঙালীবিলাকৰ এটা কিবা নিয়ম কৰে হাঁ উম এ নিয়মটো কিবা নাম আছে নামটো আমি পাহৰি গ'লেও পৰ্ব এটা আছে
অঁ
এই কিবা মানে ল'ৰাটো সে আহেনে মানে এই মানে আহে আহি মানে কিবা এটা তাৰমানে আশীৰ্বাদ দিয়া আশীৰ্বাদ দিয়া বুলি কয় সিহঁতে বঙালী বিলাক
অঁ আচ্ছা সিহঁতৰ নিয়মটো অলপ বেলেগ হয়
সিহঁতৰ নিয়মটোবিলাক মানে কি ল'ৰাটোক মানে ছোৱালীৰ মাকটোক দেউতাকে মানে এটা আশীৰ্বাদ দিয়ে ফুল তুলসী
অঁ আমাৰ নিয়মৰ নিচিনা নহয় ন
অঁ অকণমান বেলেগ মানে এই মূৰত দি মানে চাটি তাতি দি ধুনীয়াকৈ কিব এটা সেই কৰে আৰু হাঁ আদৰে হাঁ ম ল'ৰাটো মানে মাক দেউতাকক মানে সেৱা চেৱা কৰি আশীৰ্বাদ চাশিৰ্বাত লয় সেইটো আশীৰ্বাদ দিয়া বুলি কয় হাঃ সেই পৰ্বটো বোলে কৰিছিলো বোলে সিহঁতে
অঁ সিমান খিনি আগবাঢ়ি গৈছে
অঁ সেই পৰ্বত
ইচৰাম তাৰ পিছত আৰু ভাঙিব নালাগিছিলে আগবাঢ়ি গৈছে যিহেতু টো
অঁ ত ইমান দূৰ মানে প্ৰথম ষ্টেপ এটা মানে আগবাঢ়িছিল আৰু এইটো
অঁ হ'লেও অঁ মানে কি কথা দিছিলে তাৰ মানে কথা দিছিলে
কথা ভালে খিনি হৈছিল মানে খালি মানে কি সি অফিচ যিটো কৰ্টমেৰেচ কৰে আমাৰ আইনি ভাৱে একো কৰা নাই সেইকাৰণে বিয়াখন ভাঙি গ'ল
উম কিন্তু এটা ভুল আছে মই ভাবো যে আজিকালি যদি কোনোবাই সন্মত জনাই মই ভাবোঁ আৰু নাজানো কিমান খিনি শুদ্ধ তেনেহ'লে মই ভাবোঁ কোনোবাই যদি সন্মতি জনাই প্ৰথমতে মানে এই আইনীভাৱে কৰিব লাগে
এ সেই স
তাৰপিছত তুমি এনেই পইচাঁ আছে যদি ডাঙৰ কিবা এটা পইচাঁ নাই যদি সৰুকে কিবা এটা কৰি দিয়ে কিন্তু প্ৰথমতে আইনী ভাৱে যাব লাগে হয়নে নহয়
এ ছোৱালীজননে হয় ছোৱালীজনিক কলে যে মই ল'ৰাটোক জোৰ কৰি ফ'ৰ্চ কৰি বিয়া হ'ব পাৰোঁ হাঁ
আহঁ
কিন্তু বিয়াৰ পিছত সিহঁতৰ মাক দেউতাকে যদি মোক মানে ভাল নাপায় হা হুম মোৰ লগত যদি কাজিয়া খেলি মেলি কৰি থাকে সংসাৰখনতটো ভাল নহ'ব হা আৰু মানুহৰ মনত আঘাত দি তেনেকৈ মই বিয়াও নহওঁ আৰু তেনেকৈ ক'লে অ আৰু কলা ল'ৰাটোৱে ক'লেই দেউতাক মই পলুৱাই লৈ যাম আমি বেলেগত থাকিম এ কোৱা চাগৈ নাই পলুৱাই নাযাওঁ এইবিলাক দুৰ্নামৰ কথা মানুহৰ হাঁহিৰঁতৰ পাত্ৰ নহওঁ হা
সেইটো লৰাটোৰ ভুল নাই লৰাটো যদি নিম বুলিয়ে গৈছে তেতিয়ো ভুল নাই সিহঁতৰ হয়নে নহয় এতিয়া তাই নাযায় এইটো তাইৰ কথা মোৰ মতে তাই যাব লাগিছিলে কাৰণ ল'ৰাটো তেতিয়াহলে বেয়া নহয়
নোহোৱা
হলে ল'ৰাটোৰ ভুলতো নাই হয়নে নহয়
জানো মাক দেউতাকে বা কিয় মাক দেউতাকে বা কিয় আৰু অমান্তি হল কি বা বেয়া দেখিলে ছোৱালীজনীৰ আৰু এইতো ছোৱালীৰ মাক দেউতাকে কিবা ভাবিলে নেকি মোৰ এটা আইডিয়া
অ কিন্তু তেনেহলে লৰাটোৰ ভুল নাই নিম বুলি কৈছে য়ে যদি, আৰু তাৰ মানে বেম ব বেংগলী মানুহৰ কিছুমান হেৰিও থাকে মানে এই কিছুমান কিবা কিবি বেছ বি আমাৰ লগত নিয়ম বিলাক নিমিলে বুজি পালা তেনেকে সেই কিছুমান হেৰি আছে কিন্তু তাই এটা ভুল কৰিলে মোৰ মতে ল'ৰাটোৱে যদি নিম বুলি মান্তি হৈছে যাব লাগে কাৰণ ল'ৰা
না এটা কথা আছে কথা আছে কথা আছে ধৰা তই চাপ'জ বিয়া পাতিলে হা পাতাৰ পিছত একেলাই অকলে ল'ৰাটোৰ লগত সংসাৰ নকৰে না সংসাৰখন কৰিবলে হ'ল গোটেই ফেমিলিটোৰ লগত কৰিব লাগিব না শহুৰৰ লগত থাকি পেলাই শাহুৰ লগত থাকিবলৈ দেওৰ
ঠিক আছে দিয়া মই এতিয়ালৈকে ৰাখিছো অলপ পিছত কথা পাতিম